হেল্ল'
কি খবৰ?
ভালেই, তোমাৰ?
মোৰো ভালেই
খানা পিনা খালা নাই?
নাই বনাইহে আছে তুমি
সেয়া আৰু চাহ তাহ খালো বাৰুতে খানা পিনা অলপ দেৰিকে খাম আৰু
উম কি কৰি আছা।
বাকী গৰম যে এই এনেই মানে আছো আৰু ঘৰতে
পহা নাই।
পহা এতিয়া বাৰ নাই গৰম বন্ধ যে এই প্ৰজেক্ট বনাবলৈ বস্তু বিলা এইবিলাক আনি আছো মানে বনাম আৰু
উম প্ৰজেক্ট দিছে নেকি স্কুলৰ পৰা
দিছে দিছে হয়।
হেৰি আজি হেৰি আছে নেকি থিয়েটাৰ
থিয়েতাৰ আজি কথাটো মই ভালকে গম পোৱা নাই গম পালে বাৰু তোমাক কলো হয়।
আছে বোলা কৰ কৈছ ঘৰত
আছে নেকি তাকে মই ইমান গম পোৱা নাই বাকে কিন্তু কাইলে কোনোবা কোনোবা আছে বুলি জানো হা
নাহা বোলো যদি আছে।
নাজাও নাজাও নাজাও।
এইখন চাই লাভ নাই গৰমত সেই জানো নাটক নে থিয়েটাৰ কিবা আছে। সেটোৱে আৰু
এ নাজাও আখৰা চাব কাম নাই এৰা এ খবাত টোপনি ক্ষতি হ'ব।
উম হয় বাৰু সেইটো হেৰি
এনেই ভাওনা আখৰা চাখৰাহে কৰিব মন গৈছে সন্ধিয়া সন্ধিয়া
এতিয়া এতিয়ানো ক'ত আখৰা হ'ব যি গৰম
ভাওনা আখৰা চখৰা এনেই ভাওনা চাওনা পাতিলে এবাৰ কিবা এটা ল'ব লাগিব আৰু সন্ধিয়া সন্ধিয়া আখৰা চখ ৰাকৈ ভাল লাগে
একো নপতা হল ন ভাওনা চাওনা ৰাখ চাখ কৰোতে
উহো পুৰা মানে এইবিলাক মানে তোমাৰ ভাওনা চাওনা অখৰা মানে খোলৰ মাত চাত শুনিলে এইবিলাক ভাল লাগে মানে আৰু সন্ধিয়া সময়ত
ভাল লাগে অ গুচি গল আৰু এইবিলাক বস্তু
তাকে তোমাক মানে মই কাম এটাত ফোন কৰিলো
অ কোৱা
কৰিব লাগিছিল মানে মোৰ মানে তোমাৰ কেটেং কাম এটা আছিলে যাব পাৰিবা নি
কেটেং কত আছে মানে বিয়াখন বিয়া
বিয়া অ বিয়াখন তোমাৰ এইখন মানে কইনা বিয়া দেই ৰাতি দেৰি হ'ব মানে
অ
এইখন আছে তোমাৰ জামুগুৰি ফালে
জামুগুৰি ফালে
উম অলপমান দূৰত আছে ইয়াৰ পা আনিম ঘৰতে খেলো অলপমান
উম
মানে তোমাৰ দশ মানকে পাবা এটা
পাৰি বাৰু যাবলে
মানে কেতেং
কেটাৰিংটো এতিয়া মোক বাৰু দে ডেটটো জনাবা হয় ডেটটো তোমাৰ। জুলাই একৈশ বাইছ মান এনেকুৱা মানতে হ'ব নেকি।
উম যাম দিয়া।
বাৰ পইচাটাও ওলাব পাৰে তোমাৰ।
উম। এনে কিবা কিবি এটা ওলাই থাকিলে ভাল উম ওম।
তাকে খেলা ধূলা কৰা নাই।
নাই কৰা কি খেলা ধূলা কৰিবা আৰু
ওম।
আমি ফুটবল খেলিব গ'লেও মানুহৰ ভৰি বিষ ভৰি বিষায়।
অ।
আমাৰ ইয়াত খেলিব বেয়া লেং মাৰে পোৱালি খিনিয়ে।
অ।
হি।
চাকি এনেই ওলাই কৰি যোৱা নাই।
নাই যোৱা। আজি গ'লা ক'বালৈ ওলাই।
নাই নাই মই তোমাৰ খেলিব গলোঁ।
অ।
খেলিব যওঁতে এই পোৱালি এটা তাকে ভৰি আঙুলি ফালি গ'ল। এই কেশৱ যে কেশৱ আমাৰ লগৰ।
অ।
তাৰ হৈছে।
মানে কি দুখ পালে।
ওম। এই কাশ্যপ্তটা হেৰিত মাৰি দিলে ভৰি গেৰুৱাত মাৰি দিলে নখৰ একদম মাজত পৰা ফালি। কি হ'ল চিলাই পৰিব চাগৈ।
ইচ ৰাম ফুটবল খেলোতে ন।
তেজ ওলাইছেডাল একদম ৰঙা বগা হৈ গৈছে পোৱালীটা।
ধেৰ দুখ পাইছে তোৰ নখ মৰি গ'ল চাগে হয়তো।
নখত লগা নাই নখ দুটা নখত যে মাছখিনি যে। এই মাছখিনি পুৰা।
গেৰুৱাত লাগে।
অ গেৰুৱাত মাৰি দিলে কম জোৰে মাৰিছে নেকি।
অ বে কম জোৰত মৰা নাই তেনেকে গিৰুৱাত নাই।
মানে ফালেদিছে ফালে দি পেলাই বাইকত লৈ গৈছে পোৱালীটো মানে।
উম হি হি। সেইটো কাৰণে মানে ফুটবল খেলিলেও ভয়ে হ'ল আকৌ হল ধুনীয়া হব লাগিব।
বাৰধান হয় কিন্তু খেলি আকৌ ভাল লাগে ন।
খেলি ভাল লাগে এইটো চেফটিটো নিজে চাব লাগিব। কিন্তু খেলিলে ভাল দেই ফুটবল ভৰি টাইট হয়গৈ।
উম। আজিকালি এই গৰমতটো বাঢ়ি বাঢ়ি গৈয়ে আছে আৰু।
উম ভুলাছা নেকি ওচৰত।
নাই ভাই ভোলা মানুহ টো নাই।
হে।
ভোলা নাই ক'বাত গৈছে।
এইটো কলত যে মই যে আচিফুলৰ লগত যে জি তি পাতা দিওঁ গম পোৱা নে নাই। হেল্ল' একো নহয় সেই আছে বোনালোকৰ মই জিতি
এই তুমি নাচিবলৈ এইটো নাজানা ঐ
নাজানে নেকি
গম পাব আৰু এশ আশী মিনিট লাগি গলে তাৰ বাঁহ লাগি যাব
বাৰ মিনিট ওপৰৰ গুচি যায় আৰু সি পাতিলে পোৱালী দালৰ ৰিচাৰ্জ নাই এতিয়া ভালে হৈছে ৰিচাৰ্জ নাই ঐ
উম উম উম সি নাজানে বাৰ মিনিটত তাৰ পইণ্টটো বেছি হ'লে নহ'ব ন তাৰ ৰিজেক্ট একচেক্ট এইবিলাক কথা আছে একচেপ্ত যদি ভাল হ'ল তোমাৰ তিনিটা কলতে সাতশ
এনেকুৱা মানে কথা এটা আছে আৰু
সেইটোৱে গম পাইছোঁ প্ৰথম তোমাৰ চাৰ্ভাৰ ডাউন হৈ আছিলে দেই মই দচৰ ল কল কৰিছিলো অথনি যোৱা নাছিলে কৰোলে সিও কৰিছিলে
চাৰ্ভাৰ দান মানে তোমাৰ এটা মানে সেইটো কলত আমি মানে মাই অকণমান গম পামেই বাৰু
উম
মানে কথা যোনে ফোন মাৰে সিও পায় যোনে মানে কথা পাতাই সেইটোও পায়
আ
তুমিতো এই ৰক্তিম ভাগ্য ইটৰ লগত পাতিলে তুমি পাগল এয়া একৌ এনেকে এনেকো পাতিই নিদিব তোমাৰ মানে টপিক আছে টপিকৰ ওপৰত পাতিব লাগিব। অ সেইটো কাৰণে এনে তিনি হাজাৰ পয়ত্ৰিশ এনেকে তুমি নানা লগত পাতি বই লাগিব নানাই কেনেকুৱা মিলাব
হে তুমি পাতিছানে সিহঁতৰ লগত
অ মই সেইটো কাৰণে এনেকৈ পাতি থাকো
উম নাই এ এনেকে টপিক বনাব পাৰিলে ভাল বে কিন্তু নবনে না এতিয়া টপিক
পিক মানে কি আৰু কিবা কিবি ওপৰত এনেই পাতিব পাৰা এইটো যে আমি যে এতিয়া কথা পাতি আছো
উম
এইটো তোমাৰ এতিয়া আমি ইমান নাপাওঁ নহয় তুমি কমেও এইটো কি ইমান মই সাত আঠ টকা মান পাম তুমি সাত আঠ টকা মানো পাবা
লিমিট কিমানলৈকে থাকে
মানে তুমি মোক মানে ভালকৈ চিনি নোপোৱা আৰু চিনি পাইছা কিবা এটা ৰিজনত সেইটো সেইটোৰ ওপৰত এনেকে পাতিব লাগে
উম
এনেই পইণ্টৰ তোমাৰ লাভ নাই পইন্ট মোৰ মোৰ ত্ৰিশ পইন্টতে তিনিটা পইণ্ট ত্ৰিশ আছিলে ত্ৰিশতে মই পইচা পাই গৈছো ইহঁতৰ ছশ হৈও পোৱা নাই তেনেকুৱা আৰু কথাটো
উ
তাতে মানে এনেকে কওঁ কথা মানে টপিকত পাতিব লাগে সময়টো মানে গেপটো কম দিব লাগে
উম
তুমি টপিকৰ লিষ্টখনে ভোলাক সুধি ল'বা
ভুল এটাত আছো নেকি।
আমাৰ এটা টপিক লিষ্ট এখন আছে সেই লিষ্ট খনৰ ওপৰত মানে তাৰ পৰা চাই পাতিব লাগে
অ তোমালে আছে নেকি তিছখন।
তাত লিষ্টখন আছে বাৰু তে।
এইবাৰ টপিক এটা উলিয়াই দিব আৰু তেনে টপিক এটা উলিয়াই দিব আৰু বোলো তেনে
আৰু লিষ্টখন আছে ৰখ ম তোমাক দি আছো
দি দিবা দি দিবা মোক
নম্বৰটো ছেভ কৰা নাই নহয়
ছেভ কৰি ল'বা এইটো নাম্বাৰে। নাম্বাৰ এইটোৱেই হয়।
অ
হেল্ল'
অ হেল্লো হেল্লো তাকে বাকী এনেই তোমাক মই হোৱাটছএপত দি আছো
উম উম। বাকী এনে নাটক দুবেল মানে দুদিন হল চাগে ন আজি কাইলে।
আহ নাটক চাগে দুদিন হ'ব আহ।
সেই কুকুত টোতনো কোনে চাব যাব ক কলা চুক আছে এল পি স্কুলখনত।
উম তাকে
গৰমত
যিহে গৰম।
হম। নাম্বাৰটো ছেভ কৰি লোৱা।
দিছোঁ চোৱাহ
উম।
এই টপিক আছে টপিকৰ ওপৰত পাতিব লাগিব এইটো আমাৰ কেনচেলে হব চাগে সম্ভৱ হৈছে।
এইটো কেঞ্চেল হ'ব চাগে দেই শিক্ষা ইউটি পেকিং ব্যৱ প্ৰযুক্তি বা
এনেকুৱা এটা এটা এনেকুৱা কিছুমান এটা এটা টপিকৰ ওপৰত পাতিব লাগে।
উম নেক্সট ত মানে কিবা এটা ভাবিব লাগিবই ৰে গম পাইছো এইবিলাক মোৰ মতে যে শুনে সিহঁতে ন।
অ এইয়া এই বিকাশতকৈ ওপৰটোৱে শুনে। শুনি পেলাই তোমাক। তাৰ ওপৰতহে নম্বৰ দিয়ে নম্বৰৰ ওপৰত পইচা আহে আকৌ।
এইটো উলিয়ালে কোনে বে বস্তুটো।
বস্তুটো মানে এইটো ওপৰৰ এটা এপ হয় মানে এইটো যাবগৈ আৰু বেছি বেছি দিন নাই আৰু পোন্ধৰ দিন মান আছে আৰু বেলেগ এটা আহিব এতিয়া।
উ মানে কচিকহত কো ওলাই দিছে ন।
নাই দিয়া নাই দিয়া।
সিহঁতে নিজে পাইছে।
মানে তোমাৰ বিকাশে পাইছিলে কনটেক এটা
আহ
স বিকাশে কনটেকটো আনিছে যোৱাবাৰ এইটো শুভম শুভম কোনোবা এনেকুৱা কেয়াৰি কোনোবা লোৱাৰ এটা হয়।
অ'
এইবিলাক তাৰ ওপৰত কণ্টেক্ট আছে এইবিলাক বহুত দালালৰ খেল এইবিলাক। আমি নোৱাৰি মালিকে মানে অলপ চলাচল কৰিব দিছে তাৰ ওপৰত মানে কিমান কোটি টকা এটা এৰি দিছে।
অ এনে বিকাশ নামৰ ল'ৰাটো কৰ হয় মানে।
পুখুৰীয়া
পুখুৰীয়া অ বিকাশ দা পুখুৰীয়াৰ।
অ অংকত যে এশবিধখ
আহ গম পাইছো ষ্টাৰ পাইছিলে যে
বিকাশ মেইন হয় তোমাক যদি এইবিলাক আমি এনেকে কথা পাতি আছো ই চব গম পাই যাব।
উম
সি তোমাক ব্লকো মাৰি দিব পাৰে মনচি গলে,
উম
সেইটো কাৰণে যে ভোলাই কয় যে বিকাশক পইচা দিব লাগে বুলি
হম
এইটো কাৰণে তাক পইচা দিব লাগিব মোক যে সুধিয়ে আছে মই দিবই লাগিব এই বিশটা সিহঁতক দিব লাগিব এবাৰ আহি কিনে
হে হে কিমান দুশ
মই দুশ নে তিনিশ কিমান বা কয়?
উম্ এইটো বাৰ মিনিট হলে নিজে কাট খাই যায় ক কলটো।
উম উম এইটো এইটো কাম নাই এইবিলাক দিয়া হ'ব পিছে মই ফোন এটা আহিছে ৰখা।
অকে অকে উম